হেল্ল'
শুনা পাইছা?
অ', অ', পাইছোঁ।
অ', পাইচ চো উঠিলা নে, নাই?
উঠিছোঁ, উঠিছোঁ।
অ', ৰাতিপুৱাৰ খানাটো খালা?
অ', অ', খালোঁ, তুমি খালা?
অ', ময়ো খালোঁ। তাকেই আজি কিবা অলপ খানাৰ মানে খোৱা কথা পাতো নেকি ন'।
অ', অ', অ', পাত দিব পাৰি।
ঠিক আছে হ'ব, তোমাৰ প্ৰিয় প্ৰিয় খান্ন প্ৰিয় খাদ্য কি তোমাৰ?
তোমাৰ প্ৰিয় খাদ্য কি বোলো?
মোৰ প্ৰিয় খাদ্য পানীপুৰি।
অ', পানীপুৰি।
তোমাৰ?
মোৰ এয়া, মোৰ মাটন খাই ভাল লাগে। হাঁহৰ মাংসও ভাল লাগে, উম, মাহ হাঁহৰ মাংস ভাল লাগে, তুমি নোখোৱা নেকি হাঁহৰ মাংস?
নাই, নাই মই হাঁহৰ মাংস, মাটন সেইবোৰ নাখাও মই প্ৰায় মানে ভেজিটেৰিয়ানে হয়।
আচ্ছা, তুমি নিৰামিষ খাদ্য খোৱা মানে বেছিকে, আচ্ছা, আচ্ছা, নিৰামিষত কি খাই ভাল পোৱা?
পনীৰ ভাল পাওঁ তাৰপিছত আ, চব্জি যিকোনো, চব্জি তেনেকে খাওঁ শাক
আচ্ছা।
উম। তুমি নিৰামিষ খোৱানে?
খাওঁ, কিন্তু নিৰামিষ খাই ইমান ভাল নাপাওঁ, যিমান মাংস খাই ভাল পাওঁ।
অ', অ', মাংসৰ কেনেকুৱা, কেনেকুৱা ভাল পোৱা মানে? বেলেগ, বেলেগ ধৰণত মাংস বনাব পাৰি ন?
উম, মোৰ হাঁহ ভাল লাগে হাঁহ, কোমোৰা ভাল লাগে, ঠাণ্ডাৰ দিনত পুৰা হাঁহ, কোমোৰা বনায়। ঠাণ্ডা থাকেতো, গৰম লাগি যায়।
এনেই শুনিছোঁ বাৰু হাঁহ
হাঁহ, কোমোৰা ভাল লাগে অ', মাটন খাই ভাল লাগে তোমাৰ মুৰ্গী খায়ো ভাল লাগে।
অ', চিকেনটো কি, ৰষ্ট কৰি খোৱানে কুৰমা?
তোমাৰ চিকেনটো তোমাৰ নৰ্মেল কেয়ো ভাল লাগে তোমাৰ দৈনন্দিন জীৱনত যেনেকে খাওঁ, সেইটোও ভাল লাগে আৰু তোমাৰ তোমাৰ মিঠাকে বনাই খায়, কুৰমা কৰি ৰষ্ট কৰিও ভাল লাগে।
পিছে আজি ৰাতিপুৱা কি খালা ৰাতিপুৱাৰ খাধ্য?
ৰাতিপুৱাৰ খাদ্য মই চিৰা খাইছোঁ, চিৰা, গাখীৰ, কল।
আচ্ছা।
আচ্ছা, তুমি কি খালা?
মই
হেল্ল'।
হেল্ল', তুমি কি খালা তুমি ৰাতিপুৱা আজি?
মই আজি বেলৰ চৰ্বত খালোঁ আৰু বিস্কিট খালোঁ।
অ'। আমাৰ যিহেতু মানে অসমীয়া খাদ্যটো মানে চিৰা এইবোৰ পোৱা যায়ে। অসমৰ যিহেতু আৰু উম, দৈ চিৰা খাইও ভাল লাগে তোমাৰ আৰু এয়া আমাৰটো পিঠা থাক কে পিঠা লাৰু সেইখিনি বাৰু আমাৰ অস য়াত যিহেতু আমি চব খোৱা যায়েই।
পিছে আজি ভাত খালানে নাই?
খোৱা, নাই খোৱা, খাব লাগিব এ এতিয়া বনাই হ'বগে আৰু লাহেকে।
অ' কি খাবা? আজি কি বনাই- ছা?
আজি বাৰু মাছ আছে তোমাৰ, পুঠি মাছ আছে আৰু শিঙি মাছ আছে।
কি ফ্ৰাই কৰি- খাবা নে' কিবা তৰকাৰী বনাবা?
পেলাই শিঙি মাছ ধুনীয়াকে খাব লাগিব জোল বনাই তোমাৰ। খানা কি আজি দিনৰ?
আজি আমি হেৰি ভাত, দালি, ভাজি তাৰপিছত কঠালৰ কিবা চব্জি বনাইছে আৰু খাক, খাক আছে।
অ' আতচ্ছা আতচ্ছা ঢেঁকীয়া ভাল লাগে খাই পেলাই ঢেঁকীয়া মোৰো বহুত পচন্দ।
অ' অ' ঢেঁকীয়াটো মানে আমাৰ চলে আৰু ভাল লাগে। খাই, চবে খাই ভাল পায়।
অ' ভাল লাগে। তোমাৰ কচু খাওঁ, ইমান খোৱা নাযায় কচু- চু তোমাৰ। তুমি খোৱা নে নাই, তোমাৰ- কচু?
কচু খাওঁ বাৰু কচুৱে মাছে খাই ভাল লাগে। দেন এনেই কিছুমান মানে খিদলতো কচু কিছুমান দিয়ে ন'? খিদল যে থা-
অ' বুজিছো, ভাল লাগে খাই পেলাই সেইবোৰ চব।
অ'
তোমাৰ- এক কোমোৰা ৰাতিৰ- কোমোৰা আনি থৈছো ৰাতিৰ কাৰণে তোমাৰ। তো' কোমোৰা আৰু হা- জি হাঁহো খাম ৰাতি। যিহেতু বতৰো ঠাণ্ডা বৰষুণ দি আছে এইকেইদিন অসমত। অ' কোমোৰা- হাঁহ, তেনেকে খাম আৰু। ভাল লাগিব খাই পেলাই। তুমিও ওচৰত থাকি- থাকিলে তোমাৰ তুমিও আহি খাবই পাৰিলা হয় অকনমান জু-
অ' সেইটোৱেইতো কেতিয়াবা- খাম দিয়া একেলগে, খানা খাম চবে এক
খানা খাব লাগিব খাব লাগিব যেতিয়া লগ পাম নিশ্চয়, যেতিয়া অহাবাৰ লগ পাম চবে খাব লাগিব আমি চবেই।
পিছে ৰাতিৰ খাদ্যটো তামানে তোমালোকে বেছিকে খোৱা ন? মানে এনেই কম খাব লাগে ৰাতিৰ খাদ্যটো বুলি কয়, কিন্তু আমাৰতো খোৱা নাযায়ে কমকে।
অ', খম, কমকে খোৱা নাযায়, যিহেতু আমি অসমীয়া ভাত প্ৰিয় আমাৰ ত' ভাত খোৱাই যায় আৰু আমাৰ।
ঠিকে, ঠিকে।
বাকী তোমাৰ হেৰি খানা এবাৰ যে, খাইছিলোঁ আমি গৈছিলোঁ যে, শ্বিলং গৈছিলোঁ। খানা যে, খাইছিলোঁ মনত আছ চেনে
আছে, আছে আমি খানাও খাইছিলোঁ ন' পিক
পিকনিকত লৈ গৈছিলোঁ বিভিন্ন ধৰণৰ বস্তু, অ', কল, কমলা, বইল খানাও আছিলে, সেইদিনা তোমাৰ আলু পিটিকাও আছিলে, পোলাও আছিলে, বাপৰে কিমান বেলেগ, বেলেগ ধৰণৰ খানা খাইছিলোঁ।
আৰু তোমালোকৰ যে, আমাৰ যেতিয়া মানে বিহু থাকে বা বেলেগ ধৰণৰ মানে কিছুমান উম, ফেষ্টিভেল বিলাক থাকে তাতে হেৰি খানাবোৰ বনোৱাত সহায় কৰা নে তোমাৰ?
সহায় কৰোঁ, সহায় কৰোঁ খানা বোৰ আলু চালো বাকলি চেলাই দিওঁ, এৰাই দিওঁ তাৰপাছত তোমাৰ পিঁয়াজ এইবিলাকৰ সহায় কৰোঁ, মাক বেছিকে পিয়াঁজ এইবোৰ বাৰু খোৱা নাযায়। যিহেতু নিৰামিষে খোৱা যায়। ত' ওলাই দিওঁ সহায় কৰোঁ যিমানখিনি পাৰোঁ মই যিমান সময় ঘৰত থাকো তেনেকে সহায় কৰি দিওঁ। তুমি সহায় কৰি দিয়া নে তোমাৰ মাক?
সহায় কৰি দিওঁ বাৰু যিমান খিনি পাৰোঁ ময়ো কৰি দিওঁ। খাদ্য কি কেতিয়াবা মানে পিঁয়াজ, আলু, তৰকাৰী সেইবোৰ মানে বনাই দিওঁ তাৰপিছত চব্জি কাটি দিওঁ।
অ', বুজিছোঁ, বুজিছোঁ।
পিছে তুমি এই যে এটা এটা বনাইছিলা যে চীজ পটেটো, চীজ বল সেইটো ৰেচিপিটো তুমি ক'বা নেকি?
অ', আলুৰ যে বনাইছিলো তোমাৰ গাখীৰৰ সেইটোৰ লগত। অ', বুজিছোঁ তাৰপিছত তোমাৰ কেনেকে বনাইছিলো ফাৰ প্ৰথমতে তাৰমানে আলুখিনি ধুই গৰম কৰি লৈছিল ব'ইল কৰি লৈছিলো।
অ', অ', তাৰপিছত?
উ-উতলাই কেনে সেইখিনি ব'ইল কৰিলে ঢিলা হৈ যায়টো। তাৰ পাছত আলু খিনি ঢিলা হৈ যোৱাৰ পিছত সেইখিনি তোমাৰ পিটিকা কৰিছিলো, আলু খিনি পিটিকা কৰি।
অকল নিমখ আৰু আলু সিখিনিয়ে নে, আৰু কিবা দিছিলা?
ফাৰ্ষ্টতে প্ৰথমতে তাৰমানে অকল আলুখিনিয়ে পিটিকা কৰি লৈছিলো। তাৰ পিছত নিমখ দিলো, তাৰ পিছত অকনমান জি জি আছে পাকঘৰত যি যি তোমাৰ পাই হাত দিলে ধৰা হালধি হওঁক সামগ্ৰী যি যি পাই হালধি হওঁক। তোমাৰ সেইখিনি দিলে হালধি অকনমান জলকীয়া গুৰি সেইখিনি দি তাৰপিছত তোমাৰ এটা কনচাৰ্চ বুলি বস্তু আছে শুনি ছা নহয় সেইটো আমাৰ অসমীয়া হেৰিত চাউলৰ গুৰিতো আমাৰ ইমান ইউজ নহয় ইয়াতে তাৰপিছত সেইটো দি ছিলো সেইটো দি কিনে দুই ভালকে গোটেই খিনি সানি লৈছো। সানি লৈ সানিলৈ এনে তোমাৰ অকনমান টাইম তাতে তাত
অ, মানে মিক্স কৰি পেলাই অক অকমান দেৰি থৈ দিছা আৰু।
অ, মিক্স কৰি পেনে অ নালৰা কৰি থৈ দিছ ত
উম তাৰপিছত,
থৈ দি উঠি তোমাৰ অকনমান পিছতে তেলত গৰম তেলত গৰম তেলত ভাজি দিছো।
অ মানে যেনেকুৱা মন সেনেকুৱা মানে আকাৰটো দিব
আকাৰ দিব পাৰি, অ-অ যেনেকে মন হ তেনেকে দিব পাৰি আকাৰ দিব পাৰি, তাৰ পিছত দি পেলাই গৰমে-গৰমে খাব লাগে নহ'লে পিছত হলে সেমেকি যায়, আৰু যোন টো খাই ভাল লাগে চিজৰ জোনটো এটা টানি দিলা হৈ যায় হি টো নহয় পুল বুলি যোনটো কয়, সেইটো নহয় চিচ পুলটো তুমি-তুমি কি নাই-নাই নিদিওঁ নিদিওঁ ওপৰত একো মছলা দিয়া নাই। তোমাৰ, তোমাৰ প্ৰিয় খাদ্য বনাবলে কি
মই বেছিভাগটো পুচকাটোৱে বনাওঁ। ফুচকাটো চবে মানে ভালে পায়, চব ছোৱালীৰ বেছিভাগ পচন্দৰ বস্ চ' সেইটো উম, সেইটো হেৰি ফুচকাৰ পাপৰটো বনাবৰ কাৰণে ময়দা আৰু হেৰি অ', চুজিটো মিক্স কৰি ল' মিক্স কৰি তেনেকে ৰুটি যেনেকে বনাই তেনেকে আটা মাৰি সৰু সৰু মানে আকাৰত মানে বেলি বেলি লওঁ সেইটো। তাৰপিছত আলুটোতো তুমি আলু পিটিক তা যেনেকে বনোৱা তেনেকুৱাই লগত তোমাৰ যি যি মছলা থাকে, তুমি সেইখিনি দিব পাৰা। আৰু পানীত পানীটো বনাবলে তেতেলী পানী, জলকীয়াৰ গুৰি, ধনিয়া সেইবোৰ মিক্স কৰি দি পেলাই সেনেকে হৈ যায় আৰু।
অ', পিয়াঁজখিনিটো দিয়া, পিয়াঁজখিনিটো দিয়া তুমি অ'।
পিয়াঁজটো দিয়ে, কিছুমানে ভাল নাপায় আকৌ মই পিয়াঁজটো দিওঁ, পিয়াঁজ আৰু বুট চুট যি মানে সামগ্ৰী থাকে এইবোৰ দি দিওঁ আৰু। উম, তুমি ভাত ভালপোৱেনে ফুচকা খাই?
মই ভাল পাওঁ, ভাল পাওঁ, ঘৰত বনোৱা নিজে ভাল পাওঁ, বাহিৰৰ খিনি যিহেতু ইমান চাফাও নহয়। সেইকাৰণে অকমান খালে পেট বেয়া হয়, বাহিৰৰ ইমান নাখাও নিজে বনোৱা খাওঁ, তোমাৰ তাত গ'লে তুমি বনাই খুৱাব লাগিব দেই এবাৰ।
নিশ্চয় খুৱাম, খুৱাম দিয়াত পিছে ভাল লাগিল কথা পাতি তোমাৰ লগত।
ভাল লাগিল, ঠিক আছে হ'ব।
ঠিক আছে, ধন্যবাদ, অ', উম।